হেল্ল'
অ শুনিছা
অ শুনিছো
অ শুনি আছো কি কৰি আছ
অ ময়ো শুনিছো এ শুবই লৈছিলো আৰু তুমি
মই হোৱা নাই অলপ দেৰি পিছতহে হুম মই এনেই কিতাপখন মেলি বহি আছো পঢ়াহে নাই এনে বহিহে আছো
অ কলেজ কৰিছিল আজ
তুমি আজি কি কৰিলা দিনটো ঘৰতে নে
মছ ৰা
বাতটো যে ভালকে অহা নে
শুনিছো কিন্তু ক্লিয়াৰকে অহা নাই আকৌ দূৰত ৰাখিছা নেকি মোবাইলটো
নাই নাই মই জাৰ ফোন কিতি আছো
অ অ এয়াৰফোনৰে চাউডটো আহিছে
এতিয়া শুনি আছা
আহ শুনিছো বাৰু শুনাতটো শুনি আছো কিন্তু মানে আহ আঁতৰাই ৰখা নিচিনা দূৰৰ পৰা কথা পতা নিচিনা লাগিছে আকৌ
তোমাৰ চামটো কহাই চজ
মোৰ চাউণ্ডটো বাঢ়ি আছে
চট প
শুনি আছো বাৰু কিন্তু মানে ক্লিয়াৰ কে অহা নাই
নফাৰ খুলি থা এতিয়া
আহ খুলি চোৱাচোন এবাৰ মাতটো তেতিয়া আহে নেকি ভালকে চাওঁ প্ৰথমতে আকৌ ভালকে আহি আছগে এতিয়া কিন্তু শুনিছো খোলা চাওো শুনিছো অ শুনিছোঁ এতিয়া কষ্টকে
হ হা তাকে
বহত কি অও কোৱা।
মই আজি ৰাতিপুৱা মন্দিৰলৈ গৈছিলোঁ।
অ' ঘৰৰ সকলোৰে লগত নে অকলে গলা?
সকলোৰে লগতে গৈছিলো তাৰপিছত এ আহি মেলি গোটেই দিনটো মন্দিৰতে গ'ল আজি ইমান ভিৰ আছিলে।
অ' আজি শনিবাৰ যে বহুতে শনি মন্দিৰো যায় শনিবাৰে।
অ' ময়ো শনি মন্দিৰে গৈছিলো সেই মানুহ বহুত ভিৰ লাগি আছিলে যে আজি দেৰিয়ে হৈ গ'ল ঘৰ আহি পোৱা।
অ' আমাৰ ইয়াতো ওচৰতে শনি মন্দিৰ এটা আছে। শনিবাৰে মানে ইমান ভিৰ হৈ থাকে গোটেই মানুহবোৰ মানে দান দিয়ে যে কিছুমানে। মন্দিৰৰ আগতে বহুত মানুহ ৰৈ থাকে এনেকে দান লবৰ কাৰণে। আৰু বহুতে খুৱায়ো ভোগ মানে ভোগ বুলি কৈনে কি কয় নাজানো এনেকে যে
ভোগ দিয়া বুলি কয় যে।
বিষাৰী বুলি নকয় চাগে মগনীয়া তেওঁলোকক দিয়ে যে এনেকে খাব কাৰণে। এ লৈ যায় বহুত। দেখা পাও।
অ'।
মন্দিৰ প্ৰায়ে যোৱা হয়নে তোমাৰ শনিবাৰে শনিবাৰে যোৱাই নেকি প্ৰায়?
উম শনিবাৰে যাওঁ আৰু মঙ্গলবাৰে যাওঁ হনুমান মন্দিৰ।
অ'।
হনুমানক মানু হনুমান চলিছাও শুনো সদায়।
পাৰা‌‌ নে?
পাৰো মানে মোৰ একেবাৰে গোটেইখন মুখস্থন নাই অলপ মাজে মাজে দুটা এটা শব্দ মই মানে পাহৰি যাওঁ আৰু।
অ' মই হনুমান চলিচা এখন কিনিছিলো সেইখন আকৌ অসমীয়ৈ অনুবাদ মানে পঢ়িবলৈ। ময়ও পঢ়িবলে নোৱাৰো ভাল তাকে মই এনেই শুনো কিন্তু মানে পঢ়াত মোৰ মই ভালকে আ আচলতে উচ্চাৰণবোৰ সংস্কৃতৰ নিচিনা। অলপ। মুখৰ মুখস্থ নহয়। চো মনত নৰয়ে
মোৰো নহয় মোৰ মাৰ আকৌ হয় মুখস্থ মানে মাৰ পুৰা মুখস্থ আছে। সদায় ৰাতিপুৱা মায়ে মা কিন্তু মই হে নোৱাৰো মানে মই সদায় শুনো হা ৰাতিপুৱা শুই উঠি সদায় শুনো। কিন্তু মানে মই নিজে মা দ হলে মই আধা কৈ পেলাই ব ক মানে মাজে মাজে শব্দ দুটামান মই উম খেলি মেলিকে কওঁ মানে।
অ' কিন্তু কয় ন হনুমান চালিচা পঢ়িলে প্ৰথমৰ পৰা শেষৰলৈকে পঢ়িব লাগে বুলি।
অ' প্ৰথমৰ পৰা শেষলৈকে সেইটো কাৰণে মই মানে শুনোহে সদায় মই নিজে কোৱাকে মানে মই ভুল কৰো যে ভুল কৰো কাৰণে বেয়া লাগে আকৌ
অ' চাই চাই পঢ়িব পাৰানে?
অ' চাই চাই উ মোৰ প্ৰায় শুনাহে হয় মোৰ চাই চাই তেনেকে পঢ়া ন পঢ়া নাই বাৰু মই, তুমি?
মই সেই চাই চাই অলপ এনেকে বেলেগে যদি এনেকে পঢ়াই দিয়ে মানে যদি ছাৰহতি যদি পঢ়াই দিয়ে তেনে পাৰো অলপ কিন্তু নিজে অকলে তেনেকে পঢ়ি চোৱা নাই। বেলেগৰ লগতহে এনেকে গাই পাইছোঁ।
অ'। চাগে ন'
তাৰ মই আচলতে কিতাপখন এনে ল'লো, ল ৰখা হয় হনুমান চা চালিচাখন লগতে লৈ ফুৰোঁ বেগত তে সোমাই থাকে সদায় বাকী গধূলি প্ৰাৰ্থনা কৰা নে?
প্ৰাৰ্থনা, উম, কৰোঁ। কিন্তু মোৰ সদায় কৰা নহয়। তুমি কৰা নে?
মই, মোৰো সদায় কৰা নহয়। মায়েহে ধূপ-চাকি জ্বলায়। সন্ধিয়া সময়ত মোৰ প্ৰায় কমেই
অ', মোৰ এই মায়ে ৰাতিপুৱাই জ্বলায় বাৰু দেই। গধূলি মাৰ, মানে মাৰ গা ধোৱা সময়তো, আৰু কেতিয়াবা ওলাই-মেলি যায় যে আহি পোৱা দেৰি হয়, আৰু দেৰি হ'ল লে বেয়া লাগে ন'। তেনেকে আন্ধাৰ, একেবাৰে আন্ধাৰ হৈ যোৱাৰ পিছত আকৌ ধূপ চাগে জ্বলাবলে সেইটো কাৰণে মায়ে, মানে, গধূলি জ্বলোৱাটো নকৰে আৰু ৰাতিপুৱাই জ্বলাই দিয়ে একেবাৰে গা-পা ধুই-মেলি
অ' মই কেতিয়া জলাও জানানে মই এক্জাম থাকিলে এক্জাম থাকিলেহে মই জলাও।
অ' এক্জাম থাকিলে মোৰো হয় বাৰু এ আচলতে সেইটো বেয়া কৰো বাৰু আমি স্বাৰ্থ থাকিলে।
অ' কিন্তু মাহঁতেও ক ন এক্জাম আছে চাকি গছ জ্বলাই যা বুলি কয় সেইকাৰণে আৰু।
অ' সেইটোৱে কিন্তু একচুৱেলি মনৰ ভিতৰত ভক্তি ভাৱ
অ' সেইটো হয়।
ভক্তিভাৱ থাকিলেই হ'ল আৰু ভক্তিভাৱটো আছেই।
অ' সে সদায় কৰিব। লে অসুবিধাও হয় কেতিয়াবা দিগদাৰ মানে সদায় কৰিবলে।
উম মানে তেনেকে অ' আৰু আমাৰ শুই উঠাও দেৰি হোৱা ন আৰু গা পা ধুই মেলি তেনেকে দুপৰীয়া সময়তেটা আৰু কি জ্বলাবা আৰু এনু
অ' বেয়া লাগে।
অ' ৰাতিপুৱা সময় হলে বেলেগ কথা তেতিয়া মাহতে ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে মিলে আৰু সময়টো
দহটা এঘাৰটা বজাত চাকি চলাবলৈ মনো নাযায় ৰ'দ মানে ওলাই যোৱাৰ পিছত
অ' মানে তেতিয়া বেয়া লাগে বাৰু বাকী তুমি যোৱা নে মন্দিৰ সদায়?
অ' সদায় নহয় মন্দিৰ যোৱা হয় প্ৰ মানে কে কেনেকে কমি থাকিব পূজা চূজা থাকিলেও যোৱা হয় আৰু ফুৰিবলে বুলিও ক'ব পাৰি আৰু চাবলৈ যোৱা হয় আচলতে মন্দিৰ কেতিয়াবা কিছুমান
অ থাকে ধুনীয়া ডাঙৰ-ডাঙৰ মন্দিৰ
অ' ইমান ধুনীয়া-ধুনীয়া মন্দিৰ আছে। এতিয়াতো আচলতে মন্দিৰ চাব লে বুলি কৈছো ক'ব পাই নে নাপায় মই নাজানো ভালকে কিন্তু বাহিৰৰ মন্দিৰবোৰ চোন এতিয়া জগন্নাথ পুৰী মন্দিৰবোৰ চাবলৈ যাও বুলিয়ে কয়।
অ' তাকে মানে এ বয়সস্থ মানুহ বিলাকো যায় তাতে এনেকে আহ দৰ্শন অ' দ মন্দ দৰ্শন কৰিব যোৱা বুলি কয় আৰু।
অ'। তুমি কৈছানে? বাহিৰলে এনেকে মন্দিৰ ডাঙৰ মন্দিৰ
নাই তেনেকে যোৱা নাই কিন্তু সৰু থাকোতে যেতিয়া দেলহি ফুৰিব গৈছিলো। মই ক্লাছ চছেভেন মানত আছিলো চাগে দেই অ'। ক্লা চছেভেনতে আছিলো অ'। তেতিয়া এ মথুৰাৰ বৃন্দাবন ফুৰিছিলো আমি। তাতে কৃষ্ণ জন্ম হোৱা ঠাই সেইখিনিত মানে মন্দিৰ আছিলে যে সেই তেতিয়া সেইটো মন্দিৰ দৰ্শন বোলে মই ভালকে মনতে নাই জানা নে মই সৰু আছিলো যে। মানুহ বিলাকে পুৰা মানে ভক্তি গীত গাই মানে এনেকে নাচি-নাচি গোৱা নিচিনাকে গাই যে। থিয় হৈ হয়। সেই তেনেকুৱাকে গোৱা মানে সেই অলপ-অলপ মনত আছে। মোৰ ভালকে মনত নাই মানে সেই সেইটোৱে যেি মনত আছে। আৰু মানুহ বিলাকে পুৰা এনেকে মানে গধূলি সময়ত আমি গৈ পাইছিলো তাৰ পিছত মানুহ বিলাকে এনেকে নাচি-নাচি এনেকে মানে ভক্তি গীত
অ' মইো বৃন্দাবন গৈছো নহয় কিন্তু মই পৰ পৰিক্ৰমা কৰিছিলো বৃন্দাবনত তুমি কৰিছিলানে পৰিক্ৰমাটো এনেকে যে এ বাৰ কিলোমিটাৰ নহলে একৈশ কিলোমিটাৰ এনেকে গোট এটা ৰাউড লয়।
নাই‌ নাই ক নাই মানে আমি গধূলি গৈ পাইছিলো যে এইেই। কাৰণে নেকি নাজানো আমাৰ কৰা হোৱা নাছিল। ছিলা
বহুতে এনেকে গাড়ীতটো কৰে। মানে এক পাক ঘূৰে আৰু পৰিক্ৰমা বুলি
সেইটো কৰিলে ভাল মানে নেকি?
মানে কিছুমানে মনৰ আশা লৈ পেলাই এনেকে কৰে যে। পূৰণ হয় বুলি কয় আৰু।
অহ। মই গম নাপাওঁ আজিয়ে গম পাইছো।
অহ। বহুতে কৰে এনেকে। যেনেকে কেদাৰনাথ গ'লে মানে যে একৈশ কিলোমিটাৰ বহুতে এনেকে কিছুমানটো খালী ভৰিও খোজকাঢ়ি যায়।
অহ, যায়, যায়।
তেনেকুৱাই আৰু চাগে কিবা।
কেদাৰনাথ অ', তাকে কেদাৰনাথ যে ইমান ইমান দূৰ কেনেকেনো যায় মই ভাবো তাকে বহুত দূৰনো।
অ', দূৰ হয় মোৰ যে ইমান ভাল লাগে জেগাটো ইমান মন আছে যাব কাৰণে।
যাবা পিছত কেতিয়াবা।
ভগৱানে যদি আৰু বোলাবা আহে ভগৱানৰ।
উম, তাকে একো নাই ৰাতিুৱা জগন্নাথ পুৰীৰ ফালেও যাবলৈ মন যায় দেই ভাল লাগে জেগাখিনি।
অ', মোৰো মই যোৱা হোৱা নাই আজিলৈকে।
অহ। যাব লাগিব পিছত কেতিয়াবা।
অ'।
মই যে কামাখ্যাই গৈ পোৱা নাই।
অ', কামাখ্যা যোৱা নাই ন' মই গৈছো কামাখ্যালে।
অ', কেনেকুৱা লাগে ভাল লাগে নে?
কামাখ্যা মন্দিৰ ভাল লাগে।
হয়।
ঠিক আছে বা ন' হ'ব ন' আজিলে।
অ', অ', ঠিক আছে। হ'ব দিয়া পিছত আকৌ ফোন কৰিম কেতিয়াবা। উম, ঠিক আছে।
ৰাখিছো দেই।